হ্যালো হেল্লো অ শুনিছা নাই? অ' শুনিছেনে নাই? অ' অ কি কৰিছা হা? হ্যালো
খাই উঠিলো
অ' অ বেয়া নেকি? হেল্লো হ্যালো হেল্লো
হেল্' অ'
তোমালোকৰ ফালে নেটৱৰ্কক টো বেয়া নেকি
তেনেকুৱা হ'ব পাৰে দেই বতৰ শুনিছানে নাই এতিয়া?
এতিয়া শুনিছো বাৰু মাজ
অ', অ', ভাত খালে?
এ খালো, খালো
অ'। অ', খালো, খালো কিহেদি খালে?
এ মাছ আছিলে মাছ বনালো। তাৰপিছত এতিয়া খাই মেলি আজৰি হৈছো, আকৌ পাকঘৰটো চফা কৰিব লাগে নহয় তেনেকুৱাতে তোমাৰ ফোনটো আহিছে
ৱা নাই আজি কৰো ফোন এটা খা খবৰ লওঁ বোলো মাইনাজনী ঠিকে আছে আৰু
মাইনা ঠিকে আছে ঠিকে আছে পিছেত তোমাৰ? সেনেদেখা বহুত দিন হ'ল আৰু। দেৰদিন হল দেৰদিন হল কেতিয়া কেনেকে লগ পাওঁ আৰু।
তাকে, তাকে যাম, যাম এদিন দেই।
আহিবা আহিবা।
মাইনাজনীকো চাবলৈ মন গৈ আছে নহয়।
তাকে আহিবা আহিলে কলেই হ'ল আৰু।
অ', তাকে তাকে ফোন কৰি যাম বাৰু। তাৰ পিছতে তাই শুলে নেকি এতিয়া বাৰু?
নাই খোৱা নাই এটাই এই আছে এনেই ইটো সিটো কৰি এনেই ইমান সোনকালে নুশুৱে নহয়।
তাৰ বৰ দেৰিলৈ শুৱে ন'?
তাই অকমান দেৰি হয় সেইটো কাৰণে আছে মই একচুৱেলি মই গ'লেহে শুব। মই খোৱালেহে, তাইক আমাৰ মায়ে শুৱাব। পাৰে আৰু মই বেলেগ মানুহে ইমান শুৱাব নোৱাৰে। খোৱাব নোৱাৰে মানে আজিলৈকে কোনো চেষ্টাও কৰা নাই যে তাই সেইটো কাৰণে অভ্যাসেই হৈ গ'ল বেলেগৰ ওচৰত নুশুৱেও। শুৱে বেলেগৰ ওচৰত কিন্তু মানে যোনে নে তাইক কোৱাইছে সেইখিনি মানুহৰ ওচৰতে হ'ব।
অ', আচ্চা।
আমাৰ এতিয়া এই ঘৰৰ মালিকৰ মানুহ গৰাকীৰ লগত খুৰীৰ লগত শুৱে তাই। কাৰণ খুৰীয়ে আহাৰ পা বুলিয়ে খুৰিয়ে শুৱাইছে। খালি আজি কালি অকণমান দিগদাৰ হ'ল তাই খুৱাবলে। কাৰণ আজি কালি তাই অলমান ডাঙৰ হৈছে যে অকণ বুজা পৰা হৈছে সেইটো কাৰণে অকমান দিগদাৰ শুৱাবলে।
অ'।
এনেই কিন্তু তাইক শুৱাবলে বেছি দিগদাৰ নহয় আৰু টোপনি আহি গলে য'তে পৰিল য'তে থাকিলেও নিজে শুই দিয়ে আৰু।
নিজে শুৱে তেতিয়া।
নিজে তেতিয়া শুই দিয়ে পিচ নাতে পৰি পেলাই টোপনি আহি গ'লে। খালি সেই টোপনিটো অহাই জটিল আৰু।
এ সহজে নাহে এটা দেৰিকৈ শুলেটো দেৰিকও উঠে চাগে ন সোন নুঠে
ৰাতিপুৱা সোনকালে নুঠে মই আচ আচলতে তাইক এ সন্ধিয়া হওক, ৰাতিপুৱা হওক নিজে জগাইহে উঠাও। তাই নিজ ইচ্ছাকৃতভাৱে নুঠে বেছিভাগ।
অ' সদায় জগাও জগাই পেলাই উ উঠাব লাগে নেকি
জগাই উঠাব লাগে মানে কাৰণ বেছি দেৰি হৈ গ'লে আকৌ ইফালে সন্ধিয়া নুশুৱা হৈ। যায় চবফালে মই উম চবফালে মই মিলাব লা এই যে, সেইটো কাৰণে মানে,
অহহ্ তাৰপিছত এ হেৰি নহয়, সেইফালে এতিয়া কেনেকুৱা বতৰ।
বতৰ আজি বৰষুণ দিব চাগে।
বতৰডাল এইকেইদিন চবতে হৈ আছে তেনেকুৱা।
এয়া সলনি হয়, আকৌ অলপ পিছত চি বেলেগ এটা, তেনেকুৱা হৈ থাকে।
ব'হাগ মাহত বিশেষকৈ হয়। ব'হাগ মাহত বিয়া বিলাকো হয়, যে।
অ', বিয়াতোটো আছেই বাৰু এতিয়া এতিয়াৰ পৰা মোৰ মতে এ জেঠৰ পৰা আৰু নাইকিয়া হ'ব আৰু অলপমান।
আ তেতিয়া বৰষু ষূন লাগে ৰাইজক খেতি বাতিৰ কাৰণে, তেতিয়া আকৌ বৰষুণ নপৰিব।
তেতিয়া বৰষুণত পোৱাতো চ অ', টান হ'ব অকমান।
মানুহ হাহাকাৰ কৰি থাকিব তেতিয়া। আৰু তেতিয়া গৰমতটোও বাঢ়িব গৈ ন? জ জেঠ মাহত গৰম বাঢ়িব আৰু
গৰম বাঢ়িব, বাঢ়িবই এইবাৰ মোৰ কিন গৰম বুলি ক'লে মই গৰমতটো বহুত বেয়া পাওঁ, ঠাণ্ডা দিনতে লাগিলে কাপোৰ ধেৰ পিন্ধি থাকিম মই।
এইবাৰ গৰমো বেছি হ'ব।
গৰম বহুত বেছি হ'ব। অকমান নহয় মানে যথেষ্টখিনি বেছি হ'ব। মই গৰম বুলি ক'লে মোৰ সজ য'ই নহয়।
দিগদাৰ লাগে ন?
মই বহুত বেয়া পাওঁ গৰমদিন। মোৰ মানে গৰম একদমেই সহ্য নহয় আৰু তাতে মানে এই ছোৱালীৰ লগত হেই ফেন বেছিকে ল'বও নোৱাৰি। অকমান বেছি হলে জ্বৰ হ'ব নেকি, মানে কমাই ল'ব লাগে। তাই ইফালে ঘামি যায়। ৰাতি টো মানে ফেন অফ, কম সেইবোৰ কৰি থাকোতেই যায়। আগতে মানে সৰু থাকোতে ভাল আছি। আছিল, তাইৰ এক্সট্ৰা আঠুৱা খন আছিলে নহয়। সেই আঠুৱাখনৰ ভিতৰত ভৰাই থৈ দিওঁ, ভৰাই পেলাই কাপোৰ এখন ওপৰত দি দিওঁ।
উম।
আৰু একচুৱেলি সেইখন বহুত ভাল কোৱালিটিৰ আঠুৱাই আছিলে বাৰু দেই।
অ
মিমিয়ে গতিকে
হু উ
গতিকে মানে সেয়া অনলাইনত দিয়া নিচিনা নহয় মানে সেইটো মানে মু আৰু অকমান ডাঙৰো অনলাইনত পোৱা নিচিনা নহ অ অকমানি অকমানি কিন্তু এতি এতিয়াটো সেইটো সোমাব পোৱা নাযায় সেইটোত সেইটো নাপে আৰু ঢাকি থব লাগ তে অ কাপোৰ এখন দি ঢাকি থওঁ মানে আঁঠুৱাখন তৰি এতিয়া নাটাৰ কাৰণে আমাৰ ডাঙৰ আঠুৱাখনো কৰি ল'ব লাগিব আমি।
উম
তেনেকুৱা হৈ
লাগিব।
অ আমি মানে গোটেই ৰাতি ইফালে সিফালে কৰি থাকোঁ তেই যায়।
উ হ
ইফালে এবাৰ সিফালে এবাৰ
উম। তাকে ৰাতি কেইটামান বাজে গৈ শুওঁতে আপোনালোকৰ? হেল্ল' হেল্ল'